হেল্ল'।
হেল্ল'।
হয় শুনিছা নে?
হয়, শুনি আছোঁ। তুমি শুনিছা নহয়?
হয়-হয়, শুনি আছোঁ। কি কৰি আছা?
মই আছোঁ এনে অলপ। তুমি কি কৰি আছা?
অ! মই এয়া গধূলি ধূপ মানে ধূপ-ধূনা জ্বলাই উঠিছো অকমান।
হয়-হয়-হয়। বাকী ঘৰত ভাল নহয় চবৰে?
ঘৰত ভালেই বাৰু। তোমালোকৰ ভাল নহয়?
আমাৰো ভালেই। অকন মাৰ গাটো বেয়া হৈ আছিলে এতিয়া ভাল পাইছে বাৰু।
অঁ-অঁ! হয় নেকি?
হয়, অকমান গৰম সোমাইছিলে গাত।
অঁ-অঁ! তাকে গৰমটো বাঢ়িছিলে যে অলপ হৈছিলে বাৰু বেমাৰ-আজাৰ।
হয়।
অঁ! তাকে বোলো বহুত দিন ফোন কৰা নাই তোমালে।
হয়-হয়।
তাকে বোলো আজি এনেই টপিক এটা ওপৰত অকণমান কথা পাতো বুলি ভাবিলোঁ।
হয়-হয়। কি টপিক বাৰু?
টপিক মানে তোমাৰ এনেই আৰু তোমাৰ মানে নিজৰ নিজৰ কথা ওপৰতে মানে ধৰা যে তুমি গৰম দিন ভাল পোৱা নে, ঠাণ্ডা দিন ভাল পোৱা তাৰ ওপৰত।
হয়। তুমিনো কি দিন ভাল পোৱা? গৰম দিন ভাল পোৱা নে ঠাণ্ডা দিন?
আচলতে ক'বলৈ গ'লে গৰম দিন আৰু ঠাণ্ডা দিন দুইটাৰ মানে দুইটাৰে এটা নিজা-নিজা সৌন্দৰ্য আছে। কিন্তু মোৰ এনেই মোৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ আচলতে মই ঠাণ্ডা দিনটোৱেই ভাল পাওঁ বাৰু।
হয়, যে কাৰণকেইটা জানিব পাৰিম নে?
কাৰণ মানে কি আৰু মানে তোমাৰ আজিকালি তুমি দেখিছাই গৰম দিনত মানে কিমান মানে গৰম বাঢ়ি গৈছে অতিমাত্ৰা।
হয়।
আৰু যি গৰম দিনত মানে বেছি ঘামো ওলায়। একদম মানে অঁ! অশান্তি টাইপৰ লাগি যায়। কিন্তু ঠাণ্ডা দিনত তেনেকুৱা ইমান বেয়া পৰিস্থিতি নহয় মানে। আৰু তোমাৰ চাবা গৰম দিনত ভালদৰে টোপনিও-টোপনিও নাহে।
হয়।
আৰু সেই গৰমৰ দিনত মানে তোমাৰ বতৰো বৰ বেয়া হৈ থাকে।
হয়।
কিন্তু তাৰ সেই গৰম দিনবোৰৰ তুলনাত কিন্তু ঠাণ্ডা দিনবোৰ যদি চাবলৈ যাওঁ তোমাৰ ঠাণ্ডা দিনত ভালদৰে তোমাৰ টোপনিও আহে। আৰু অত্যাদিন অত্যাধিক তোমাৰ গৰমো নাথাকে আৰু আৰু তোমাৰ কি হয় সেই ঠাণ্ডা দিনবোৰৰ মানে বি বিভিন্ন ধৰণৰ সতেজ শাক-পাচলি আৰু ফল-মূল বিলাক বজাৰত পোৱা যায়। যেনে ধৰা ফুলকবি, বন্ধাকবি, বিলাহী, গাজৰ। তেনে ধৰণৰ বহুত শাক-পাচলি মানে পোৱা যায় বজাৰত।
হয়।
আৰু এইবোৰ খাদ্য আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী।
হয়, ঠিকেই কথা কৈছে বাৰু।
হয়-হয়। আৰু এটা কাৰণত ঠাণ্ডা দিনত ঠাণ্ডা দিন মোৰ ভাল লাগে মানে ধৰা ঠাণ্ডা দিনত মানে উৎসৱৰ আমেজ বেছি অনুভৱ হয়।
হয় হয়।
এতিয়া তোমাৰ অসমত অহ অসমত। ধৰা তোমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তোমাৰ থাকেই আহ। এতিয়া তোমাৰৰ ঠাণ্ডা দিনত যদি চাবলে যাওঁ পিকনিক ভ্ৰমণ। খেল ধমালি এনেবোৰ অনুষ্ঠানতে তোমাৰ এ গৰম দিনত তোমাৰ। অত্যাধিক গৰমৰ বাবে এইবোৰ অনুষ্ঠান মানে ভালদৰে উপভোগ কৰিব নোৱাৰি।
হয়।
ঠাণ্ডা দিনত তুমি এ মানে মোৰ মতে কিন্তু এই যিখিনি। তোমাৰ খেল- ধেমালি হওঁক বা কৰবাত তুমি পিকনিক খাব সেইসমূহ। উম।
হয়।
ভাল পোৱা।
হয়। মই আচলতে যদি কবলৈ যাওঁ ময়ো সেই ঠাণ্ডাত দিন কেইটাই বাৰু ভাল পাওঁ।
হয়।
মাত্ৰ এটা কথাৰ বাহিৰে কিন্তু মই মে গৰম দিন ঠাণ্ডা দিনটোৱে ভাল পাওঁ। আচলতে ঠাণ্ডা দিনত এলাহটোৰ বাহিৰে বাকী সকলোখিনি ভাল। যদি মই গৰম দিনৰ কথা ক'বলৈ যাওঁ আচলতে গৰম দিনত বহুখিনি। এই প্ৰব্লেমৰ। উম প্ৰব্লেম দেখা দিয়ে যেনে এতিয়া সমস্যা তোমাৰ গৰম দিনত অত্যাধিক বৰষুণ হয়। যাৰ ফলত অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বানপানীৰ দৰে। সমস্যা আহ হোৱা আমি সাধাৰণতে দেখা পাওঁ।
হয়।
তাৰ ওপৰি আজি আগৰ দিনৰ গৰম দিনটো অলপ সহ্য কৰ আছিল সহ্য কৰিব। কৰ আছিল যদিও আজিৰ দিনৰ সেই গৰম দিনটো অসহ্যৰ যেন হৈ পৰিছে। এতিয়া গৰম দিনতে সেয়াম খেতি বাতি। এই সেই পথাৰ উম ফাট মেলা আমি প্ৰায় দেখিবলৈ পাওঁ।
হয় হয়।
আৰু এতিয়া যদি আমি চাবলৈ যাওঁ সেই গৰম দিনৰ তোমাৰ। উম খৰচো বেছি।
উম হয়।
কি কিয়নো এতিয়া যিমানখিনি গৰম পৰিছে আমি সদায়। ফেন এ চি কুলাৰ। বা ঠাণ্ডা আদি খাই মেলি আমি সেই পইচাখিনি।
হয় হয়।
এই নষ্ট হয় বুলি আমি মই ক'ব বিচাৰোঁ।
হয় হয়।
আৰু উম এতিয়া যদি আমি কওঁ। গৰম দিনত আমাৰ টোপনি খিনি টোপনি প্ৰায় কম ধৰে।
অ হয় হয়।
যিহেতু আমি এ টোপনি কমপ্লিট কৰিব নোৱাৰো তাৰ ফ উম। তাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ‌। মাথা বিষৰ দৰে বিভিন্ন ৰোগ। ৰোগ বুলিয়ে কৈছো সেই ৰো ৰোগে দেখা দিয়ে। আৰু এতিয়া যদি আৰু যদি ক'বলৈ যাওঁ, গৰম দিন গৰমৰ বাবে।
হয়।
গৰম দিনৰ বুলি নহয়, গৰমৰ বাবে আমাৰ খিংখিঙীয়া এটা খং বা হিং হিংসাৰ স্বভাৱ এটা আমাৰ মাজত সোমাই পৰে। যাৰ বাবে বিভিন্ন ধৰণৰ মাৰ-ধৰ, কাজিয়াৰ দৰে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়, যিটো এখন সুস্থ সমাজৰ বাবে উম্, অতি হানিকাৰক বুলি মই বিবেচনা কৰোঁ। তাৰ ওপৰত তুমি কি ক'ব বিচাৰা?
অ', এইটো তুমি আচলতে ঠিক কথাই কৈছাঁ, এতিয়া তোমাৰ উম্, যেতিয়া আমাৰ গৰম দিনত আচলতে অতিমাত্ৰা গৰমৰ বাবে আচলতে আমাৰ ব্ৰেইনটো মানে অলপ মানে বৰ খং মানে অলপ খিং খিঙিয়া টাইপৰ হৈ থাকে আৰু সেই সময়ত তোমাৰ চাবা যে, কোনোবা যদি এনেই সৰুকৈ ধেমালি এটাও কৰে। আমাৰ সেই সময়ত সেই সময়টোত আমাৰ মানে বৰকৈ খং নুঠা দেখা যায়।
হয়।
আৰু তুমি যি কলা, সেই খঙৰ খঙৰ পৰিনাম হিচাপে, সি মানে ডাঙৰ কাজিয়া বা আমাৰ সমাজখনত মানে এটা বেয়া প্ৰভাৱ, মানে সমাজৰ মানে ক্ষয় ক্ষতি কৰিব পাৰে। আৰু আজিকালি অ', আজিকালি তুমি যি জলবায়ুৰ পৰিৱৰ্তনটো তুমি দেখিছাই।
হয়।
তেতিয়া তোমাৰ, তেতিয়াতো অতিমাত্ৰা বৰষুণ দি আছে, যদিও কিন্তু গৰমটো মানে উঠিয়েই আছে, গৰম একেবাৰে কমি নোযোৱাই হ'ল।
হয়।
ৰাতি যিমান বৰষুণ দিছিল যদিও মানে, বহুত জেগাত এতিয়া বানপানীৰো, বানপানীও হৈ আছে, কিন্তু গৰম টো কিন্তু একেবাৰেই কমা নাই, তাৰ পৰিৱৰ্তে কিন্তু গৰমটো বাঢ়িহে গৈছে।
হয়, এতিয়া যদি আমি যদি আৰু চাবলৈ যাওঁ। তেতিয়া উম্, গৰমৰ দিনকেইটা চা ছাত্ৰ-ছাত্ৰীসকলক অ', জীৱনতো উম্ বহুত প্ৰভাৱ পেলাই বুলি আমি প্ৰায় দেখিছোঁ। কাৰণ, গৰমৰ দিনত ছাত্ৰ-ছাত্ৰী সকলে পঢ়াত ম ভালকৈ মনোনিৱেশ, নিৱেশ কৰিব নোৱাৰে।
হয়।
কিয়নো তেওঁলোকক গৰমে আমনি কৰে, আৰু আমি যদি চাবলৈ যাওঁ গৰমৰ দিনত ম'হ-মাখি বা তেনেকুৱা ধৰণৰ এ' হেৰি খিনিয়ে প্ৰায় আমাক আমনি কৰে বা কামোৰে, তাৰ ফলত মেলেৰিয়াৰ দৰে ৰোগো হয়।
হয়, হয়।
এতিয়াটো আমি নিউজ-চিউজত পাইয়ে আছো, প্ৰায় মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিসমূহ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উম হয়।
সেইটো এটা আমি পৰিব, এ মানে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় গৰমৰ দিনত। তাৰ উপৰি যদি আমি আৰু চাবলৈ যাওঁ তোমাৰ খাদ্য বস্তু খিনি বেয়া হৈ যায়।
হয়, হয়।
উম। যে সেইখিনি বেয়া নহ'বৰ বাবে তেওঁ আমি প্ৰায় ফিজ বা তেনেকুৱা ধৰণৰ ঠাণ্ডা কৰি ৰখা বস্তু আমি উ মানে যন্ত্ৰত আমি ৰাখো, যিটো আমাৰ স্বাস্থ্য স্থ্যৰ বাবে ভাল বুলি মই প্ৰায় নাভাবোঁ। আৰু গৰমৰ দিনে এক খেতিয়কক, খেতিয়কসকলৰ বাবেও সমস্যাৰ সৃষ্টি কৰে। ভালদৰে তেওঁলোকে খেতি কৰিব নোৱাৰে। অত্যাধিক বৰষুণৰ ফলত কিছুমান খেতি বেয়া হৈ যায়। তেনেকুৱা ধৰণৰ সমস্যা দেখা যায় আৰু যদি আমি বিশেষ কৈ চাবলৈ যাওঁ, উম তোমাৰ এ ফল-মূলৰ ফল-মূলৰ দোকান বা শাক-পাচলিৰ দোকান তেওঁলোকৰটো প্ৰায়ে প্ৰভাৱ পেলায়, কিয়নো গৰমৰ দিনত বি, বি অত ত্যাধিক তাপৰ বাবে, সেই ফল-মূল বা শাক-পাচলি শু কাই যায়, তেনেকুৱা ধৰণৰ পৰিবত মানে প্ৰব্লেম হয়।
হয়, হয়। এতিয়া তুমি মানে যি কলা ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত প্ৰভাৱ পেলাই বুলি, এতিয়া সেইটো তুমি আচলতে বৰ ভাল কথা কৈছা এতিয়া তোমাৰ গৰমো এ, দেখিবলৈ পোৱা যায় যে মানে ল'ৰা ছোৱালী বোৰে গৰমৰ বাবে ভালদৰে পঢ়িব নোৱাৰে, আৰু আৰু এই গৰমৰ সময়ছোৱাত আচলতে এ, মানে পৰিৱেশো, আমাৰ যি পৰিৱেশটো আছে পৰিৱেশো কিন্তু এটা বৰ ভয়ানক হয়', আৰু এই এই বছৰটোত মানে বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে বতৰৰ মানে একো মানে ভৰসাই নাইকিয়া হ'ল, অ'। ইমান ধৰা ৰ'দ দি থাকিব তাৰ খন্তেক পিছতেই এ, বৰষুণ ল'ৰা ছোৱালী খিনি ভালদৰে পঢ়া শুনা কৰিব নোৱাৰে। আৰু তেওঁলোকে যদি কিবা মোবাইলত চাই মেলি তেওঁলোকে কিবা সহায়ো ল'ব বিচাৰে তেতিয়া মোবাইল তেওঁলোকে চাব নোৱাৰে কাৰেণ্ট নথকাৰ বাবে
হয়।
অ'।
আচলতে, উম', গৰমৰ প্ৰকোপত মোবাইলবোৰ গৰম হৈ হৈ, এ, ফুটা বা তেনেকুৱা ধৰণৰ উম', মানে দুৰ্ঘটনাৰো আমি কথা শুনিছো।
হয়, হয়।
হয়', তেতিয়া আজিলে হ'ব।
অ', অ', আৰু তোমাৰ এতিয়া যদি চাবলৈ যাওঁ যে উম', গৰম দিনত মানুহৰ প্ৰায় বেমাৰ আজাৰো হোৱা দেখা যায়।
হয়'।
আৰু মই যি মানে ঠাণ্ডাৰ এইটো মানে ঠাণ্ডাটো মানে ভাল বুলি ক'লো। আচলতে উম অত্যাধিক ঠাণ্ডাৰ ফলত কিন্তু মানে কিছুমান মানুহ হেনো। এনেকুৱা মানে বেমাৰ আজাৰ থাকে যে। তেওঁলোকে ঠাণ্ডা সহ্য কৰিব নোৱাৰে বা ঠাণ্ডাৰ দিনত হয় কিছুমান বেমাৰ আজাৰো তেওঁলোকৰ থাকে, সেইসমূহ আচলতে। সেইবাবে কিন্তু ঠাণ্ডা দিনটো। উম' ঠাণ্ডা দিনটো কিছুমান মানুহৰ ভাল নাপাবও পাৰে।
হয়।
কিন্তু মোৰ, মোৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ মই আচলতে গৰম দিনত ঠাণ্ডা দিনটোৱে বেছিকৈ ভাল পাওঁ।
হয়', হয়।
উম', সেইখিনিয়ে আৰু।
সেইখিনি, দিয়ক, আচলতে মানে সক সকলো মানুহৰে বিচাৰ বিবেচনা বেলেগ হ'ব পাৰে, সকলোৰে মানুহৰ মন একেই নহয় যে।
হয়।
হয়, উম আপোনাৰ মন্তব্য দাঙি ধৰাৰ বাবে ভাল লাগিল।
অ' বাৰু ।